হেল্ল'। হেল্ল'।
হেল্ল'।
অ', কোৱা? হেল্ল'।
অ', শুনা পাইছনে বাৰু?
শুনি আছানে?
অ' শুনিছো, শুনিছো অ' কি কৰিছা?
মই তোমাৰ এইয়া এনেইহে আছিলো অকমান, তুমি কি কৰিছা?
অ' ময়ো এয়া ভাত পানী খাই উঠিছো আৰু বাকী তুমি ভাত, পানী খোৱা- বোৱা কৰিলা নাই?
ভাত, পানী নাই খোৱা নাই, ভাত, পানী ভাত লৈ
অ' বাকী খবৰ- খাতি?
খবৰ- খাতি ভালেই বাৰু, তোমাৰ ভাল ন?
অ' মোৰো ভালেই, ভালেই।
হয়, হয়।
তাকে বোলো বহুত দিন হ'ল বোলো তোমালে ফোন চোন কৰা নাই। আজি বোলো এটা বিশেষ বিষয়ৰ ওপৰত কথা পাতো বুলি ফোন কৰিলো মানে।
অ'হ, অ'হ ভালেই কৰিলা তাকে কি বিষয় বা?
বিষয়টো মানে এনেকোৱা হব যে হেৰি এই আজিকালি যি দিনত যে যি মানে পানী প্ৰদূৰণৰ যি সমস্যাটো যে। সেই সমস্যা তোৰ ওপৰতে মানে আমি কথা পাতো বুলি ভাবিছো, কেনেকুৱা হব বাৰু বিষয়টো?
অ', অ' বেয়া নহয়, বেয়া নহয়, বাৰু ভালেই হ'ব।
হয়, হয়। মানে এতিয়া চাবলৈ গলে আজিকালিৰ দিনত একদম বহুত ডাঙৰ সমস্যা হৈছে। এটা পানী প্ৰদূষণ। মানে প্ৰদূষণৰ ভিতৰত হয়নে মানে তোমাৰ এতিয়া পানী প্ৰদূষণৰ ফলত মানে আমাৰ বহুখিনি অপকাৰ হোৱা দেখা গৈছে। তুমি এতিয়া চাবলৈ গ'লে প্ৰথম কথা আমাৰ মানুহৰ শৰীৰটো। শৰীৰটোৰ ক্ষেত্ৰত যদি চাবলৈ যাওঁ আমাৰ পানী প্ৰদূষণৰ ফলত কি হৈছে মানে আমি লেতেৰা পানীত খোৱাৰ ফলত বা আমি লেতেৰা পানী মানে এ! গা ধোৱাৰ ফলত ব্যৱহাৰ কৰাৰ ফলত আমাৰ কি অপকাৰ হৈছে।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
যে ব্যৱহাৰ কৰাৰ ফলত আমাৰ কে এই গাৰ ছালৰ মানে ৰোগ হৈছে হয়নে? তাৰ পিছত আকৌ কেঞ্চাৰ ৰোগৰ নিচিনাও ৰোগ হৈছে, তাৰোপৰি আমাৰ এইবোৰ মানে লেতেৰা পানী যদি আমি খাই দিওঁ ডাইৰেক্ট অ' কি হয়? আমাৰ তোমাৰ জ্বৰ। কাহ সেই টাইফইড মানে সেইবোৰ হোৱা আমি দেখা পাওঁ হয় নহয় বাৰু।
হয় অ'।
আচলতে সেইবাবে আমাৰ এই পানী প্ৰদূষণটো মানে এটা বহুত ডাঙৰ সমস্যা নিচিনা হৈ পৰিছে। এতিয়া তুমি চাবলৈ গ'লে কি হয় তাৰ এক প্ৰথম মানে সেই পানী প্ৰদূষণ হোৱাৰ প্ৰথম কাৰণটোৱে হৈছে আমাৰ জনসাধাৰণ মানে মানুহ।
হয় হয় অ'
হয় ন, মানে এতিয়া তুমি চাবাচোন কি হয় আমাৰ মানুহবোৰে কি কৰে আমাৰ নদী হওক, পুখুৰী হওক সেই মানে তেনেকোৱা ধৰণৰ আ' নদী পুখুৰীবোৰত কি কৰে এই পেলনীয়া আৱৰ্জনা হওঁক পলিথিন হওঁক সেইবোৰ আজিকালি পেলাই দিয়ে।
হয়, হয় অ'
আচলতে সেইটো সে আচলতে সেইবোৰ জানো তোমাৰ আৱৰ্জনা পেলাব লগীয়া ঠাই হয় জানো হয় নহয় বাৰু পানী কি হয়। পানী অ' এতিয়া তুমি এটা কথা জানাই নহয় পানী প্ৰাণীৰ প্ৰাণ হয় নে? পা যদি আমাৰ পা যদি আমি লেতেৰা পানীকে খাওঁ ব্যৱহাৰ কৰো তাৰ ফলত যদি আমাৰ ব্যৱ মানে বেমাৰ আজাৰ হয় তেতিয়া সেইটো পানীৰ প্ৰাণীৰ প্ৰাণ নহয় আচলতে সেইটো প্ৰাণৰ ঠাইত মানে তোমাৰ সেইটো বহুত ডাঙৰ বিপদহে হৈছে আজিকালি। কিয় এইবোৰ পলিথিন জাতীয় বস্তুবোৰ পানীত পেলাই দিয়া হয়। আৰু মানে ধেৰ ঘৰৰ যিমান খিনি আৱৰ্জনা মানুহে কি কৰে পুখুৰী পানী হওঁক, আ পুখুৰীত হওঁক তোমাৰ এনেকে নদী ধৰক পেলাই দিয়ে সেইটো পেলাব নালাগে আচলতে আৰু এতিয়া তুমি আমাৰ যি গুৱাহাটী যে গুৱাহাটীৰ বানপানীৰ সমস্যাটোৰ কথা শুনিছানে?
হয় হয়, শুনিছোঁ শুনিছোঁ।
অ' অলপ বৰষুণ দিলে গোটেই পানী হৈ যায় কিয় বাৰু সেইটোৰ আচল কাৰণটোৱে হৈছে এ এই জাবৰ জোঁথৰ পেলোৱাৰ কাৰণে। জাবৰ জোথৰ পেলোৱাৰ কাৰণে মানে নলা নৰ্দমা বোৰ মানে বন্ধ হৈ গৈছে। তাৰ ফলতে পানী মানে এ বাঢ়ি পেলাই সেইটো কি হৈছে অ' তোমাৰ বানপানী সৃষ্টি হৈ গৈছে। আচলতে সেইটো সেই সেই পানীবোৰ যে তিয়া আমাৰ গোটেই মানে সেই লেতেৰা পানীবোৰ যেতিয়া এখন চহৰ বা নগৰত যেতিয়া সেই পানী লেতেৰা পানীয়ে যেতিয়া মানে হৈ থাকিব। তেতিয়া সেইবোৰ যেতিয়া আমি গছকিম তাৰ ফলত আমাৰ বিভিন্ন ধৰণৰ বেমাৰ আজাৰ হ'ব। হয় নহয়? আচলতে সেই কথাবোৰ আমি অলপ ভাবিব লাগে আৰু এতিয়া চাবাচোন। এই কিছুমান মানুহে যে তোমাৰ খেতি বাতিত যে এ এইবোৰ যে এ দৰৱ যে ব্যৱহাৰ যে কৰে মানে তোমাৰ যেনেকে এই পোক পৰুৱা মৰিবলে হওক, ৰাসায়নিক মানে উৎপাদন বৃদ্ধি হ'বলৈ।
হয় হয়।
দৰববোৰ বি বি মানে তোমাৰ ব্যৱহাৰ কৰাৰ ফলতো আমাৰ পানী প্ৰদূষণ হৈছে কেনেকৈ তোমাৰ এতিয়া চোৱা সেইবোৰ মানে দিলে দেই মানে সেই দৰববোৰ যেনিবা খেতি বাতিত প্ৰয়োগ কৰিলে। তাৰ পিছতে যদি এজাক বৰষুণ আহে সেই বৰষুণৰ পানীয়ে সেই মানে ৰাসায়নিক পদাৰ্থ সমূহ উুটুৱাই নি পেলাই কি কৰিব নদী, পুখুৰী। তেনেকুৱা মানে জেগাত একদম নি পেলাই-পেলাই দিবগে, তাৰ ফলত কি হ'ব? সেই নদীত থকা পুখুৰীত থকা মাছ হওক অ, কাছৰ হওক সেই জীৱ জন্তু বোৰৰ মৃত্যু হ'ল নে? আৰু যি অ' সেই সেইবোৰ কাম কৰিব নালাগে। আচ আচলতে বুজিছা নে? আৰু কিছুমান কথা চাবলৈ গলে কি হয়, এই নদীৰ কাষত যে তোমাৰ বনভোজ যে খায়। বনভোজ খোৱাৰ আহ বনভোজ খোৱাৰ মানে খাব লাগে সেইটো ভাল কথা। কিন্তু সেই বনভোজ খোৱাৰ সময়ত কিছুমান আৱৰ্জনা ওলাই। মানে তোমাৰ লেতেৰা অ, তোমাৰ এ মানে পেলনীয়া আৱৰ্জনাবোৰ কি কৰে মানুহ বোৰে এনেকে নদীত পেলাই দিয়ে সেইটো বহুত বেয়া কাম কৰিছে। কাৰণ এতিয়া নদীৰ মানে মাছতটো এনেকে হেৰি হয়। এইটো বুলি কয় এইবোৰ বস্তু পৰি - পৰি বাম হৈ পেলাই পানীবোৰ বাহিৰলৈ ওলাই গুচি আহি পেলাই গোটেই মানে অঞ্চলটো মানে বানপানীৰ সৃষ্টি কৰিছে।
হয়-হয়-হয়।
গম পাইছ আৰু তাৰ উপৰিও সেই মানে বা এই নদী কাষৰীয়া অঞ্চলৰ মানুহসকল কি হয় এ মাছ এ মানে মাছ মাৰি তেওঁ - তেওঁলোকে নিজৰ জীৱন নিৰ্বাহ কৰি থাকে। হয় নে? সেই যেতিয়া - যেতিয়া পানীবোৰ লেতেৰা হ'ব, বেয়া হ'ব মানে ৰাসায়নিক পদাৰ্থ পৰিব, পলিথিন পৰিব। তাৰ ফলত যেতিয়া মাছ মাছ সেইবোৰ যেতিয়া মৰিব তেতিয়া সেই মাছ মানে মাৰি খোৱা। আহ লোকসকলে কি হব তেওঁলোকৰ দেখোন আৰ্থিকভাৱে একদম দুৰ্বল হৈ গুচি যাব।
হয় - হয়।
উম, আচলতে সেই কথাবোৰ আমি চিন্তা চৰ্চা কৰিব লাগে। কাৰণ আজিকালিৰ দিনটো কি হৈছে? আজিকালি তোমাৰ এই গোটেই একদম বিজ্ঞানৰ যুগ হয় নে আমিতো সেইবোৰ কথা বুজি পাওৱেই পানী কেনেদৰে খাব লাগে হয়নেে পানী আমি পানী কেনেকে খাব লাগে তুমি জানা নাই বাৰু?
হয় জানো - জানো।
অ, জানা যদি ভালেই হৈছে। মানে তোমাৰ পানীবোৰ ডাৰেক খাই দিব নালাগে। পানীখিনি আমি ঘৰৰ পৰা আনো আনি পেলাই প্ৰথমতে ফিল্টাৰ কৰিব লাগে ফিল্টাৰ কৰা তাৰপিছত সেইখিনি তোমাৰ গৰম কৰিব লাগে। তাৰ পিছতহে আমাৰ খোৱাৰ বাবে উপযোগী হৈ উঠে বুজিছা। কাৰণ এতিয়া আজিকালি যে এই ডাঙৰ - ডাঙৰ উদ্যোগবোৰ যে বহি উদ্যোগবোৰৰ পৰা এ ওলোৱা মানে এ সেইবোৰ লেতেৰা পানীবোৰ হওক আৱৰ্জনাবোৰ হওক সেইবোৰ আজিকালি নদীত মানে পেলাই দিয়া দেখা পোৱা গৈছে। সেইবোৰ নদী ফালে মানে মুখ কৰি পাইপ লগাই পেলাই সেই লেতেৰা আৱৰ্জনাবোৰ নদীখনতে বিয়পাই দিয়া য দেখা গৈছে সেইবোৰ বহুত বেয়া কাম কৰিছে আচলতে ত আমাৰ চৰকাৰখনেও সেই কথাবোৰ অলপ চিন্তা কৰিব লাগে যে পানী প্ৰদূষণৰ ফলত কি হব। পানীয়ে প্ৰাণীৰ প্ৰাণ বুলি যেতিয়া কৈছে। সেইমতে পানীখিনি আমাৰ মানে ভালো হৈ থাকিব লাগিব বুজিছানে?
হয় - হয় - হয়।
উম, বাকী ইয়াৰ ওপৰত তোমাক মতামত দিয়াচোন।
উম, তাকেই তুমি যিখিনি কথা ক'লা গুৰুত্বপূৰ্ণ কথাই কৈছা। আৰু পানী হৈছে এতিয়া জীৱন আমাৰ জীৱনৰ মূল আধাৰ। এতিয়া পানী অবিহনে তোমাৰ পানী অবিহনে তোমাৰ মানুহ হওক জীৱ জন্তু হওক বা উদ্ভিদ হয়, হয়। মানে কোনো জীৱই‌ মানে জীয়াই থাকিব নোৱাৰে এতিয়া তুমি যেনেকৈ কলা পানীয়ে প্ৰাণীৰ প্ৰাণ। তহ সেই ক্ষেত্ৰত চাবলৈ মানে আহ পানী অবিহনেে কোনো বস্তুৱে মানে জীয়াই থাকিব নোৱাৰে। এতিয়া আহ আহ তোমাৰ আমাৰ মানে কি হয় পৃথিৱীখনতটো প্ৰায় সত্তৰ শতাংশতো মানে পানীৰে ভৰপূৰ হৈ আছে। কিন্তু কিন্তু ইমানখিনি পানী আছে যদিও তাৰে মাত্ৰ খোৱাৰ উপযোগী পানী মানে এক শতাংশত কৈ কম পানীহে আছে। মানে খোৱাৰ উপযোগী হয়। কিন্তু আহ সেই সেই কথাটো আমি বুজি নাপায় সে ইমান পানী খিনি আমি অহ মানে লোকচান কৰি আছো বা সেই পানী খিনি প্ৰদূষন কৰি এতিয়া আহ, বৰ্তমান সময়তো মানে আহ পানীৰ মানে পানীতো আমি সকলো কামতে ব্যৱহাৰ কৰো তোমাৰ
অহ
অহ বিদ্যুৎ উৎপাদনৰ ক্ষেত্ৰত হওঁক বা ৰন্ধা বঢ়াৰ ক্ষেত্ৰত হওক কৃষি কাৰ্য্য হওঁক উদ্যোগ ক্ষেত্ৰ আদি আদি মানে সকলো কামতে আমি পানীৰ ওপৰতে নিৰ্ভৰশীল হৈ থাকোঁ।
নিৰ্ভৰশীল হৈ থাকে।
বৰ্তমান সময়ত মানে পানী প্ৰদূষণ সমগ্ৰ বিশ্বতে এটা ডাঙৰ সমস্যা হৈ পৰিছে। এতিয়া নদী, বিল, পুখুৰী, হ্ৰদ বা আদি মানে যি ভূগ ভূ গৰ্ভস্থ যি পানীসমূহ আছে, সেইবোৰ বিভিন্ন কাননত দূষিত হৈ আছে। আহ, এহ মই চাব মানে, সময়মতে যদি নিয়ন্ত্ৰণ মানে কৰা নহয় তেতিয়াহলে কিন্তু এই ভৱিষ্যলৈ মানে এটা আহ, ডাঙৰ ভয়ংকৰ সংকট সংকটত পৰিণত হব। এতিয়া
হয়।
অ এতিয়া পানী প্ৰদূষণৰ বহুতো কাৰণ আছে, এতিয়া তুমি চাবা কলকাৰা কাৰখানাৰ যিখিনি ৰাসায়নিক আৱৰ্জনা সেইখিনি
হয়।
সেইখিনি আমি আহ, পাইপৰ যোগেৰে আমি মানে পানী পানীতে পেলোৱা দেখা যায়। দেখা পাওঁ। ঘৰৰ যি আহ, পেলনীয়া আৱৰ্জনা বা নলা নৰ্দমাৰে যিখিনি এহ মানে আৱৰ্জনা খিনি আছে। সেই আৱৰ্জনা খিনি গৈ পেলাই এহ নদীতে পায়গে বা সেই পানী মানে কিছুমান পানীতে পৰা দেখা যায়গে। আৰু যি প্লাষ্টিক পলিথিন হওক সেই প্লাষ্টিক পলিথিন খিনিও, আহ আমি যতে ততে পেলোৱা দেখা যায়। য যাৰ ফলত সেইবোৰ বৰষুণ দিয়াৰ ফলত সেইবোৰ অতিকৈ মানে বিভিন্ন ধৰণৰ নদ, নদী, হ্ৰদ সেইবিলাকত পৰে পৰেগে আৰু যাৰ যাৰ ফলত সেই প্লাষ্টিক সমূহ যেতিয়া আহ পুখুৰী চুখুৰীত পৰিব তাত থকা মাছ কাছৰ সেই সমূহৰ মানে বহুত অসুবিধা হয় আৰু সেইসমূহ হোৱাৰ ফলত আহ সেই জীৱ জন্তু সমূহৰ মৃত্যু হোৱা দেখা যায়। আৰু আহ, তুমি যি কলাই আমাৰ এই কীটনাশক দ্ৰব্য সিখিনি কথা, সেইটো আচলতে সম্পূৰ্ণ কথা, কাৰণ যেতিয়া কীটনাশক দ্ৰব্য আমি খেতি পথাৰত ছটিওৱা হয়। সেই সেই খিনি বৰষুণৰ যোগেদি মানে আহ খেতি নদ নদীৰ হ্ৰদ সেইবিলাকত পৰেগৈ যাৰ ফলত তাত থকা যিখিনি জীৱ জন্তু মানে মাছ, কাছ তেনেধৰৰ আদি জীৱ খিনিৰ মৃত্যু মৃত্যু হোৱা দেখা যায়। আৰু
হয় হয়, অহ
আৰু যিখিনি আহ পানী প্ৰদূষণৰ ফলত আমাৰ খেতি বাতিৰ ওপৰতো প্ৰভাৱ পৰে, কাৰণ চাবা আমাৰ যেতিয়া প্লাষ্টিক হওক, যি আৱৰ্জনা হওক, যেতিয়া পানীত পেলোৱা হয়। সেইখিনিয়ে এই তুমি যেতিয়া অহ সেই মানে উটি যোৱা পানী খিনিৰ লগত যেতিয়া তোমাৰ কৰা এডৰা পথাৰত পাবগৈ তেতিয়া কি হয় সেই প্লাষ্টিক তাৰ মাটিৰ যি এ সাধাৰণ যি গুণাগুন আছিলে, সেই গুণাগুন খিনি নষ্ট হৈ যায়। যাৰ ফলত তোমাৰ যাৰ ফলত সেই কৃষি কৃষি কাৰ্যত আ' আমাৰ মানে অ' অলপ ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হয়। কাৰণ তোমাৰ বহুত এনেকুৱা হৈছে যে তোমাৰ কৃষি মানে কৃষি ক্ষেত্ৰত ভাল এটা ফল লাভ কৰা নাই তেওঁলোকৰ কৃষি ভালদৰে নহয় এ তেনেকুৱা ধৰণৰ মানে বহুত উদাহৰণ আছে আৰু
আছে আছে।
পানী পানী প্ৰদূৰণৰ কিন্তু ফল এ অতি ভয়ংকৰ হব পাৰে। এতিয়া তুমি চাবা দূষিত পানী খোৱাৰ ফলত কি কি হয় আমাৰ যেনে ধৰা ডায়েৰিয়া। হওঁক, কলেৰা হওঁক বা টাইফয়ড, জণ্ডিছ আদি আদি ৰোগসমূহ হয়। আৰু ইয়াৰ ফলত কি হয় আমাৰ বহুতো মানুহৰ মানে মৃত্যু হোৱাও দেখা গৈছে। কিন্তু এই এই যিখিনি ৰোগ আছে এই ৰোগ খিনি খিনি পানীৰ পৰা হয়, আৰু তোমাৰ কিন্তু বহুত ভয়ানক ৰোগ এই এইকেইটা। আৰু অ' আৰু অ' যি দূষিত পানী ব্যৱহাৰ কৰাৰ ফলত যি মাটিৰ গুণাগুণ। সেইখিনি কথা কলোৱেই মই আৰু পানী প্ৰদূষণ ৰোধ কৰিবলৈ আ কিন্তু আমি সকলোৱে একেলগে কাম কৰিব লাগিব কাৰণ পানী আমাৰ পৃথিৱী খনতো সম্পূৰ্ণ পানীৰে ভৰপূৰ হৈ আছে। আমি এজন দুজন এই পানী প্ৰদূৰ্ষনৰ যি আ' মানে পানী প্ৰদূষণটো আমি ৰোধ কৰিব নোৱাৰো কাৰণ সেই সেইবাবে আমি সকলোৱে একেলগে যদি আহ কাম কৰো তেতিয়া এই পানী প্ৰদূষণটো নিশ্চয় আমি ৰোধ কৰিব পাৰোঁ। কাৰণ এতিয়া আনফালেটো বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ যুগ আমি কিমান খিনি নতুন নতুন বস্তু হাতত লব পাৰোঁ। এতিয়া আহ আমাৰ যি প্লাষ্টিক হওঁক বা আৱৰ্জনা হয় আমি যদি ডাষ্টবিনত পেলাও তাৰ ফলত কোনো ধৰা তোমাৰ সেইখিনি আমি ৰিচাইকিলিঙৰ জৰিয়তে আমি নতুন নতুন বস্তু তৈয়াৰ কৰিব পাৰো তাৰ ফলত একেখিনি বস্তুৰে আমি নতুন বস্তু সৃষ্টি কৰিব পাৰোঁ। আৰু সেইখিনি মানে এ মানে পেলনিও নাযায় ইনে আৰু মাটিৰৰে যি গো হওঁক বা পানী প্ৰদূৰ্ষণ সেই সমূহো মানে নহয়।